কি খবৰ।
খবৰ ভাল খবৰ ভাল তোমাৰ কেনে।
মোৰ ভালে দিয়া কি কৰি আছ তুমি,
আছিলো এনে লেপটপ চাই আছিলো। মই তোমাৰ এটা কথা সোধিব ফোন কৰিছিল তুমি গান গাব জানা নেকি।
অ মই গান গাব জানো কিছুমান গান গাও মানে লাহে লাহেকে আৰু তোমাৰ। মই বেছিকেটো হনুমান চালিচাটো গাও। এইটো গান নহয় বাৰু, সেইটো গান নহয় বাৰু, কিন্তু সেইটো গাই কেনে ভাল পাওঁ মই।
বাকী তুমি অসমীয়া গান অসমীয়া গান কাৰ ভাল পোৱা?
অসমীয়া গান কব গ'লে মই জুবিন দাৰ তেনেকুৱা ৰৈ ৰৈ বিনালে সেইবোৰ আৰু মই অ অৰিজিত সিঙৰ গান খিনি শুনি কেনে ভাল পাওঁ, আৰু তোমাৰ যেনেকে তোমাৰ আশিকি তোৰ যিবিলাক গান আছে ন
অহ।
সেইবোৰ গান তাৰে পিছত মই হেৰি চাইছিলো তোমাৰ চুনু নিগমৰ কিছুমান গান।
আচ্ছা।
এইবোৰ গান গাই কিনে শুনি কেনে ভাল লাগে মোৰ। আৰু তুমি ক'ৰবাত গৈছিলা নেকি। যেনেকুৱা পাহাৰত বা তুমি কিবা গাড়ী চলাই থাকা মই তেনেকুৱাকে শুনো আৰু গাড়ী চলাই থাকোতে।
অ গাড়ী চলাই থাকিলে শুনি ভাল লাগে সেইটো হয়।
কিন্তু মই হেডফোন চলাই কিনে নোচো কিন্তু মানে উ গাড়ী চলাই কিনে আমাৰ এনে আমাৰ হেণ্ডেল এটা আছে বাইকৰ। গাড়ীৰ এটা হেণ্ডেল এটা যে আছে মানে তাতে থৈ দিও আৰু
আচ্ছা।
লাহে লাহেকে বাজি থাকে। কাৰণ এইবোৰ যদি আমি কাণত লগাই লওঁ, আমি আমাৰ হেৰিও চাব লাগিব ন যে কিবা হেৰি মানুহ আহি আছে নে নাই কিবা যদি হৰ্ণ বজাই থাকিবাতো নুশুনিমেই ন।
নুশুনিবা সেইটোৱেই সেইটোৱেই।
সেইটো কাৰণে।
ৰিক্সাত পেলাব নোৱাৰি।
সেইকাৰণে চাই চিন্তি কৰিব লাগে। তুমি শুনা নেকি জানুৱাৰীৰ গান কাৰোবাৰ।
মইতো গান শুনো বাৰু, মইটো বিভিন্ন ধৰণৰ গান শুনো মই, ইংলিছ অসমীয়া তোমাৰ বেংগলী, মাৰাঠী চব শুনো মই গান।
অ', এনে কাৰ গানতো ভাল লাগে বিশেষকৈ?
উম উম', মইতো তেনেকে জুবিন দাৰে গান শুনো বেছিভাগ। বা তোমাৰ আৰু
উম, পুৰণি যিবোৰ গান থাকে, হিন্দী গীত বা সেইয়ৰ অসমীয়া গীতৰ এনেকে পুৰণি তোমাৰ আছিলে যে আৰ্জিত সিং সিহঁতৰ গান শুনো মই বা তোমাৰ অসমীয়া কেনেকুৱা আছিলে
বাহ।
খগেন মহন্ত অসমীয়াৰ তেওঁ শুনিছিলোঁ মই পুৰণি গীতবোৰ।
আচ্ছা আচ্ছা। এ মানে কাৰ কিবা বিশেষ গান তুমি জানা নেকি মনত আছে নেকি? কি গান হৈছে মই মানে শুনিবলে পাৰিলো হয় তেন্তে।
উম', কোনজন ছিংগাৰৰ কথা কৈছা তুমি কোনজন গায়ককৰ কথা কৈছা
তুমি যিবিলাক গায়ক কথা কৈ আছিলা আৰু তেখেতৰ
তুমি খগেন মহন্তৰ গান শুনিব পাৰা, বহুত ভাল ভাল গান আছে খগেন মহন ত' তোমাৰ তাৰ পিছত জয়ন্ত হাজৰিকা এইটো বহুত ভাল ধৰণৰ গান আছে।
অ', এটা গান কৈ দিয়াচোন বাৰু মই চাম।
কেটা গান বোৰ তেনেকে নামটোতো মনত নাই, কিন্তু এনেই গান হিচাপে যেনেকে কাৱৰী পৰে তেনেকুৱা কলৰ কলৰে পাতাত কাউৰে পৰে তেনেকুৱা ধৰণৰ কিবা গান এটা আছিলে এইটো শুনিব পৰা বা তুমি‌ শুনিব পাৰা এইটো কি বুলি কয় শিৱসাগৰ যাম বুলি কিবা এটা গান আছিলে তেনেকুৱা ধৰণৰ
অ এই তুমি শিৱাগৰৰ কথাটো কওঁতে মন পৰিলে তুমি শিৱসাগৰ লৈ গৈছিলা নে তাতে যি কিবা মঠ মন্দিৰবোৰ আছে আমাৰ শিবৰ সেইবোৰ চাইছিলা নে তুমি গৈ কিনে মই যোৱা টো নহল মই যাম বুলি ভাবিছিলো মোটামুটি এক দুই বছৰ আগত তে যোৱা নহল গে তোমাৰো নহ'ল নেকি?
উমহো, নহ'লে।
যাম বুলি ভাবিছা নেকি তুমি?
এতিয়াতো তেনেকে প্লেন কৰা নাই কিন্তু নেক্সট ইয়াৰ হয়তো যাব পাৰো মই অ অহা বছৰো যাব পাৰো অহা বছৰে বেয়া নাছিলে আৰু
আমাৰ কিবা যেন নগাঁওত যি কিবা মন্দিৰ যি আছে শিৱ সেইটো মন্দিৰ চাইছিলা নেকি মৃত্যুঞ্জয় মন্দিৰ যি
নাই মই যোৱাই নাই সেইটো চাইডে অপাৰ ওপাৰ অসমৰ পৰাই যোৱাই নাই মই ওপৰ অসমৰ
মই গৈছিলো ৰবি হেৰি আমাৰ কলেজৰ পৰা লৈ গৈছিলে মই যেতিয়া আগতে পঢ়িছিলো না হাই চেকেণ্ডেৰী তাৰ পৰা লৈ গৈছিলে তাৰ পৰা লৈ যাওঁতে এবাৰ গৈছিলো আৰু তেনেকুৱাকে আৰু তাৰ পিছত লৈ যাওঁতোৰ এ মানে পানী এচিদেন হৈছে মোৰ লগত এই কিবা পানী খোজকাঢ়ি আছিলো পানীত খোজকাঢ় থাকো মানে মই পিছলি কিনে পানীত পৰি গৈছিলো মই আৰু মই তাৰপিছত চাৰে এটা আহি কিনে উঠাব লগীয়া হৈছে।
কিয় তেনে কিয় হ'ল
মানে পিছল দৌউৰি আছিলো তাতে মই
অ দৌৰি আছিলা
অ-
আচ্ছা।
এনে পৰি গলো অ পুৰা ঝাৰ পেন চব জিকি গৈছে আমাৰ তাৰপিছত আমাৰ প্ৰিন্ঞ্চিপাল মেমে এটা পেন কিনি দিছিলে তাৰপিছত মোক
আচ্ছা।
এই বহুতো মানে ঘটনা হৈছে। মোৰ লগত মই স্কুলত যাওঁতে স্কুলত থাকোতে মোৰ কিবা তেজপুৰ লৈ গৈছিলে। তেজপুৰত লৈ যাওঁতেওই তেজপুৰ স্কুলত থাকোতে তাৰপিছত মই তাত। ত মানে হেৰি নদীত, গৈছিলো। নদী যাওঁতে মানে মই তাতেও প়িছো তাৰ বকেহুত বাৰ পৰিছো মই নদীত। আৰু স্কুল বা কলেজ তেনেকুৱা কে পৰিছিলো। আৰু তো মই কিবা ট্ৰেইনেৰে আদন কৰিছিলো ন কলেজৰ পৰাই। গুৱাহাটী যিটো কলেজ আছিলে এ তাৰ পৰাই যাওঁ। মানে মই এবাৰ আগতে মোটামুটি ফাৰ্ষ্ট ইয়াৰ মা চাগে। তাতে মই চাইকেল লৈ গৈছিলো। ইমান বৰষুণ হৈ আছিলে। মই ৰাস্তাটো দেখা নাই চাইকেল চলাই আছিলো তাৰ পিছত মই মানে নালাত। সোমাই দিছো পুৰা নালাত মানে কি গবাৰ বগা -বগা মানে খানি কিনে শেষ মোৰ। পেন- চান চাট -উট চব শেষ
কেনেকে গ'লে কলেজ যাওঁ
হা
কলেজৰ পিছত কেনেকে গ'লা।
নাই কলেজৰ অহাৰ পিছত কলেজৰ পৰাৰ ট্ৰেইনৰ পৰা অহাৰ পিছত ঘৰলৈ আহি আছিলো তেতিয়া।
আহি থাকোতে
অ মোৰ লগত এটা ফ্ৰেণ্ডো আছিলে। তেওঁ মানে হাঁহি হাঁহি কিনে শেষ-
উ
মোৰ লগত পিছতে বহি আছিলে। এতিয়া তে মানে হৈ গৈছে পুৰা- মোৰ লগত যে মই জ্বলাইছিলো।
উম এ
এই তোমাৰ
ব তেনেকুৱাতো বৰ্তমানলৈকে ম তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই।
নহ'লে ভাল এনেকুৱা গোফৰলয় এক্সপেৰিয়েঞ্চ কিন্তু নালাগে বাৰু আৰু তুমি কি? কিন্ত চলাই থাকোতে কিবা কেতিয়াবা এক্সিডেণ্ট কৰিছে নেকি মই কিন্তু এক্সিডেণ্ট কৰিছিলো এবাৰ এক্চেন কৰাটো ভাল নহয় তাৰিছত শিকিছো বাৰু তেনেকুৱা কি কি চলালে ভাল হয়।
কি কৈছা?
তেনেকুৱা তাৰ পিছত শিকিছো মই জান কি চললে কেনেকুৱাকে কি ভাল হয়।
আচ্ছা অ অ
তোমাৰ লগত তেনেকুৱা হোৱা নাই নাই কিবা।
ইমান তেনেকোৱা হোৱা নাই বৰ্তমানলৈকে
তুমি মানে চাই চিন্তি কিন্তু লোৱা ন
মানে একদম ধুনীয়াকৈ মানে লাহে ধীৰে যাই থাকো আৰু
অ তুমি কি হেলমেট পিন্ধা নেকি হেলমেট পিন্ধাটো কিন্তু অতি প্ৰয়োজনীয় কিন্তু নহ'লে মই তেতিয়া মৰি গ'লো হয় যেনেকোৱাকে এক্সিডেণ্ট হৈছিল মোৰ
উম অ হেলমেটতো থকাৰ কাৰণে বাচি গ'লা
অ তুমি হেলমেটতো পিন্ধানে তুমি
মই পিন্ধো পিন্ধো পিন্ধো হেলমেট হেলমে একদম প্ৰয়োজন হেলমেট নহ'লে তোমাৰ বহুত মানে এইটো মানে অসাৱধানতাৰ চিন মানে সাৱধান হৈ চলিব লাগে সদায়
অ আৰু মই চাইছো ৰবা এই কিবা উন্নতিৰ নামন আমাৰ চৰকাৰী বিলাক কিবা গাছবোৰ কাটি আছে চোন তুমি তোমাৰ ফালত কাটি আছে নেকি
উম কাটি পেলাইছে একদম
কাটি থাকোতে চোন আমাৰ কাৰ্বন ডাই অক্সাইডৰ হাৰটো প নমাৰটো বৃদ্ধি পাই দেচোন কাৰ্বন ডাই অকসাইডৰ মাত্ৰাটো
তাকে তে নাজানেই নে কি নে
গছবোৰ তুমি ৰোপন কৰা নে কিবা ইনভাইৰমেণ্ট দে বা কিবা বিশেষ দিনত মানে এনে ৰোপন ৰোপন কৰাতে তুমি গছবোৰ মই কিন্তু ৰোপন কৰো
মই বিশেষ দিনত নকৰো কিন্তু যেতিয়া মই সুবিধা পাও তেতিয়াই কৰো
যে গছবোৰ ৰোপন কৰিব লাগে কাৰণ গছবোৰতো চৰকাৰে কাটি পেলাইছে আমি ৰোপন কৰিব লাগিব আমাক ঘৰৰ ওচৰলৈ যাতে আমাৰ অক্সিজেনৰ অসুবিধাটো যাতে নহয়
উ গছ ৰুবলৈ আটাইতকৈ ভাল যদি অক্সিজেন থাকে তোমাৰ এই বাঁহ গছ বাহ গছত বহুত অক্সিজেন সিহঁতে মানে সেই ক
উ
এদিগি উম বাঁহগছ বহুত ভাল ল এইটো কাৰণে
মইতো বাঁহগছত আগতে কিবা মাত ওলাইছিল ন মই সৰু থাকোতে ভয়ে পাইছিলো তেনেকোৱাকে
দেন ওপৰৰ কল মন্দিৰ গৈছ নেকি তুমি
মই মন্দিৰতে আছিলো ৰবা আমাৰ ঘৰৰ মন্দিৰত এই ৰাতিপুৱা হ'ল ন আমাৰ এই পূজা চূজা বিলাক দিয়ে অ তেনেকোৱাকে বাৰু মাতটো ওলাই শংসৰ মাতটো শংসৰ মাতটো ধ্বনিতো অ প্ৰয়োজনীয় ন আমাৰ ইয়াত
সেইটো হয় সেইটো হয়
সেইকাৰণে বজাই আৰু মইয়ো কেতিয়াবা বজাই তুমি বজাব পাৰা নে শংখটো মই পাৰু মই আগতে সৰু থাকোতে পৰা নাছিলো ইমান আৱাজ লাগে ন ইমান শক্তি লাগে
শক্তি লাগে সেইটো হয়
সেইটোৱে মুখতো বিষাই যায় পুৰা মাজতে কিন্তু
উম তাকে আৰু মানে জানিব লাগিব জানিলে মানে বহু এটা শক্তি নালাগে কিন্তু নাজানিলে মানে বহুত জোৰ দিব লগা
সেইটোৱেটো আৰু তুমি কিবা হেৰি গৈছিলা নেকি মন্দিৰলৈ আমাৰ যিবোৰ মানে হনুমান জয়ন্তী বা কিবা হেৰি পুইছে শিৱৰ কিবা পূজা চূজা থাকে তেতিয়া গৈছিলানে মন্দিৰলৈ তুমি মই কিন্তু এইবোৰ থাকিলে কিন্তু মই যাও কিন্তু
মই যাও যাও মই এইবাৰ যাম বুলি ভাবি আছো, শাওনৰ তেতিয়া হেৰি ক তেতিয়া যাম। অ দিয়া অ প্ৰথমটো সোমবাৰত।
আমাৰ দুৰ্গা পূজা হৈ আছে দুৰ্গা পূজাৰ কিবা হেৰি বিশেষ পৰিকল্পনা আছে নেকি?
দুৰ্গা পূজাত যাম বুলি ভাবি আছো এনেই তোমাৰ সেই নলবাৰীত যাম বুলি ভাবি আছো নলবাৰীত ভাল হয় তাত।
অ তুমি ক'ত থাকা ন তুমিতো চৈল নলবাৰীত থাকা ন। অজনে ভালে হ'বচোন তোমাৰ কাৰণে।
অ তাকে তেওঁ ওচৰতে হয়।
ময়ো যাম বুলি ভাবি আছিলো ৰবা। মই গুৱাহাটীত এবাৰো যোৱা নাই গুৱাহাটী যাম বুলি ভাবি আছিলো। মই ৰঙগীয়াত থাকো গুৱাহাটীত যাম।
অ গুৱাহাটীত চাবা হ'লে চাম বুলি ভাবিছা তুমি।
অ এইবাৰ সেই সপ্তমী পূজাটো।
উম ঠিক
কাৰণ পিছলৈ গ'লেটো আৰু পুৰা ভিৰ হৈ যাব ন আমি কিবা গাড়ী লৈ কিনে যাবই নোৱাৰিম।
উ নোৱাৰিবা সেইটো অ, বহু মানুহ বহুত হ যায় ন।
সেইটো কাৰণে তো যাম বুলি ভাবিছো সোনকালে সোনকালে তেতিয়া মানুহ যতে নহয়।
নাযায় নাযায় সেইটো হয়।
আৰু আৰু তেতিয়া মই মানে আগৰ পাই মানে পৰকপ্লনা কৰিছো ড্ৰেছ বোৰ ইবিলাক কিনিম ন এইবোৰ আগৰ বা কিনিম বুলি ভাবি আছিলো।
অ যে দামটো কম থাকে নহ'লে তোমাৰ পূজাৰ টাইমত দামটো বহুত বাঢ়ি যায়।
সেইটোৱেটো ডে ঠিকে আছে দিয়া, তোমাৰ লগত কথা পাতিম ভালে লাগিল দিয়া বহুত বস্তু
ঠিক আছে দিয়া।